হেল্ল, হেল্ল', হয় শুনা পাইছেনে হেল্ল? হেল্ল', হেল্ল', হেল্ল',
হেল্ল', হেল্ল', হেল্ল', হেল্ল',
হেল্ল শুনা পায় আছা হেল্ল অ, এতিয়া শুনা পাইছা অ, ঠিকে আছে কি কৰিছা?
আছো এনেই। টেবুলতে বহি আছিলোঁ খবৰ খাতি ঠিকে আছে। তোমাৰ কোৱা।
অ ভালেই। দিয়া পঢ়ি আছিলা।
লেপটপটো চাই কিনে।
অ কি চাই আছা লেপটপত।
এ এনে কেইটামানে চামাই ৰাইনাৰ কমেডি ভিডিঅ'।
চামাই ৰাইনাৰ কমেডি ভিডিঅ' অ বাকী আজি। অঁ অ। বাকী আজি। কি খাবা ভাত ডিনাৰ।
ডিনাৰ সেয়াই মাংস পোলাওঁ।
অ তুমি খানা চানা বনাব জানে নে নাই।
খানা চানা মই ইমান শিকা নাই বনাব কেনে খা। মই এনেই তোমাৰ এই মেগী। চেণ্ডৱিচ। চাহ তাহ এইবিলাক বনাই লওঁ আৰু। এনেই মই ভাত ভাতটো ৰান্ধিব জানো।
উম উম।
ভাত দালি। জানো। বাকী মাংস চাংস মোৰ ইমান। বনাব নাজানোঁ আৰু মই।
মাংস চাংস বনাব না। জানা অ চেণ্ডৱিচ্। কেনেকে বনোৱা তুমি।
চেণ্ডৱিচ্ সেই ব্ৰেডটো লওঁ ব্ৰেডৰ এই চাইডৰ। হেৰি হেৰি কি ব্ৰাউন ব্ৰাউন কালাৰৰ যে তোমাৰ যে বস্তুখিনি যে থাকে যে।
উম হম হম মানে সেই বাউণ্ডেৰীটো।
বাউণ্ডেৰীটো সেইখিনি কাটি লওঁ।
হয়।
কাটি লোৱাৰ পিছত তাত। তেতিয়া মই তাৰে ওপৰত সেই ব্ৰেডৰ ওপৰতে চীজ তিজ দিওঁ। চিজ অ চিজ টো তোমাৰ স্লাইচ। চিজ যে থাকে যে।
হুম হুম হুম।
এ সেইটো। চীজটো দি কিনে তাতে ওপৰত মই এই কিউ তোমাৰ হেৰি কি আছিলে তিয়ঁহ তিয়ঁহ যে থাকে যে আমাৰ তিয়ঁহ পিয়াজ, গাজ জৰ, তাৰপিছত হেৰি কি আছিলে আৰু এইটো তোমাৰ এইটো কি বুলি কয় বিলাহী বিলাহী, অ', বিলাহী দিওঁ।
উম।
হেইগিটাই, হেই খিনি দিওঁ। তাৰে ওপৰত এই এনেই চাটমছলা-তাটমছলা, ব্লেক পেপাৰ জালুকৰ, জালুক কৰ গুৰি এইবোৰ তাৰে ওপৰত স্পিংকল কৰি দিওঁ অকণমান। তাৰ পিছত তাৰে ওপৰত আৰু এখ এখন চিজৰ শ্লাইচ দি কিনে পেতটো আৰু আৰু এটা হেৰি বেটৰ স্লাইজ দি ঢ়াকি দিওঁ। আৰু
অ' মানে কি বস্তু দিয়া এ
তিয়হ দিওঁ বিলাহী, পিঁয়াজ
পিঁয়াজো দিয়া নে
অ' পিয়াজো। তিঁয়হ
অ' পিঁয়াজ মানে সেইটো গোল গোল কে কাটা নে পিঁয়াজটো? অ' গোল গোলকে কেনেকে কাটা তু তুমি মোক নোৱাৰোৱেচোন
এতিয়া মানে গোল গোল কে কেনেকে কাটিবা জানা তুমি এতিয়া মানে? পিঁয়াজটো যেতিয়া তুমি কাটিবা বাকলি খিনি যেতিয়া তুমি এৰাবা এৰুৱাৰ পিছত মানে তুমি মানে পিয়াজটো এ ফালি নিদিবা, মানে মাজৰ পৰা তুমি এটা এটা শ্লাইচ কৰি কাটি যাবা, মানে তেতিয়া তোমাৰ গোল গোল হ'ব মানে পিয়াজটো। মানে তোমাৰ ৰাউন ৰাউন ৰাউন ৰাউন চেভ ল'ব। থাকিলে মানে তুমি সেনেকে কাটি কা যাবা মানে গ'ম পাইছা না তুমি?
হয়, হয় মানে ওপৰৰ পৰা মানে কাটিব লাগ গে আৰু, মাজৰ পৰা দুদখৰ নকৰাকে হয় নে?
পিচ মানে পিচ পিচ নকৰা কৈ তুমি ডাইৰেক্ট একবাৰতে কাটি যাব লাগিব আৰু সেনেকুৱা টাইপৰ
অ' ঠিকেই আছে। সেনেকে কাটি - কাটি এনেকে ঘূৰণীয়াকে মই পিঁয়াজটো কাটি দিম
অ, কাটি দিবা অ, লগাই দিলে হ'ল তাৰে ওপৰত তুমি এইবোৰ দিবা মই যোন যি ক'লোঁ তোমাক পিয়াজ, বিলাহী তিঁয়হ, গাজৰ
উম, বাকী আহ, চেণ্ডউইচটো যে বনালা বনোৱাৰ পিছত সেইটো কি অলপ গ্ৰা গঢ়া
অ গৰম কৰো গৰম গৰম মানে তুমি কেনেকে গ্ৰীল যে থাক কে যে গ্ৰিল চেণ্ডউইচৰ যে মানে মোৰ এখন কিনা আছে আৰু তাৰে ভিতৰত ভৰাই দিওঁ চেণ্ডউইচ টো তাৰপিছত সেইটো মানে গেছ ফ্লেমত মানে, তাৰে ওপৰত সেই গ্ৰীলটো দি দিওঁ আৰু
উম, হোম সেইটো মানে অস ইংৰাজীত এয়াৰ ফ্ৰায়াৰ বুলি কয় নেকি?
হয়, নহয়, নহয় তোমাৰ মানে এটা বেলেগ এটা বেলেগ এটা বস্তু এটা কিনিব পাৰি মানে মানে চেণ্ডউইচ বনোৱাই মান সেইটো অকল মানে, তোমাৰ এই হেৰিত ঢাকনি দো খন ঢাকনি যেনেকে চেণ্ডউইচটো যেনেকে দুটা ব্ৰেডে দি আমি হেৰি কৰি দিওঁ, বন্ধ কৰি দিওঁ। সেনেকুৱা টাইপৰে মানে দুখন দুখ খন ঢাকনি থাকে, সেইকেইখন বন বন্ধ কৰি দিওঁ, লোহাৰ ঢাকনি আৰু লোহাৰ ঢাকনি দুখ খন বন্ধ কৰি দিওঁ, তাৰপিছত সেইটো আমি গেছত দি দিওঁ মানে। তেতিয়া তোমাৰ ফ্ৰাই হৈ যায় মানে, চেণ্ডউইচটো গ্ৰিল হৈ যায়।
অ' অ' মানে চেণ্ডউইচ বনাবলৈ তুমি বেলেগ এটা মেচিনে আনি লৈছ
মেচিন এই সৰু-সুৰা আৰু বেলেগ বেছি ডাঙৰ নহয় আৰু সেইটো। একদম সৰু মেচি-এই ব্ৰেডৰ ব্ৰেডৰ ব্ৰেড ডৰ যোনটো তোমাৰ ছেপৰ যোনটো থাকে। সেনেকুৱা টাইপ। পৰে মানে। তোমাক মই দেখাম দিয়া একদিন, ভিডিঅ' কৰি -কৰি কিনে। তোমাক মই দেখাম বস্তুটো।
অ' - অ'। মই এনেকুৱা বস্তু দেখাই নাই, আমাৰ মানে ঘৰত ইমান চেণ্ডউইচ নচলে আৰু, সৰুতে যেতিয়া স স্কুলত গৈছিলোঁ, তেতিয়া টিফিনত কে কেতিয়াবা- কেতিয়াবা দেউতা বা মায়ে এনেকৈ বনাই
উম, অ নাই, মোৰ মানে ভাই টি আছে ন। ভাইটি মানে, মোৰ স্কুলত যায় মানে। সেইকাৰণে মায়ে মানে সি কেতিয়াবা বনাই দিয়ে আৰু তাক কেতিয়া বনাই দিলে ময়ো খাই লওঁ আৰু।
অ' ভাল লাগে ন খাই।
উম, খাই কিনে বঢ়িয়া লাগে।
অঁ তুমি কি ব্ৰেড ইউজ কৰা বগাত তোনে অকণমান
নাই-নাই, মই মই- মই বগা টো ইউজ কৰো, ডাঙৰ বগা ব্ৰেড এটা পায়। সেইটোয়ে ইউজ
অঁ ডাঙৰ সেই বগা ব্ৰেডৰ পেকেটটো কিমান দাম লয়।
তোমাৰ সেইটো তোমাৰ কিমান ষাঠি মান ল'ব নেকি ষাঠি টকামান।
ছিক্সটি।
অঁ, ছিক্সটি মান ডাঙৰটো মানে তোমাৰ সৰু ব্ৰেডটো নহয়। ডাঙৰটোত মানে তোমাৰ শ্লাইচকেইটা ডাঙৰ হৈ যায় ন, কাটি দিলেও মাজেদি যদি কাটি দিয়া তুমি বে তেতিয়াও মানে ডাঙৰে থাকে। এতিয়া সৰুটো তুমি ত্ৰিশ টকা মানতে পাই যোৱা আৰু ব্ৰেডটো।
অ'। আৰু সেনেকুৱা সৰু সুৰা ব্ৰেড যদি আনি এনেকে চেণ্ডউইচ বনাওঁ সিমান মানে ভালকে বস্তুটো বনাব অসুবিধা হ'ব।
মানে তোমাৰ বস্তুটো তোমাৰ ভালেই হ'ব। চেণ্ডউইচটো টেষ্টটো একে থাকিব, খালি তোমাৰ মানে চাইজটো সৰু হৈ যাব।
অ অ।
মানে তুমি পেটটো পেট টো ভৰাটো অকমান টান হ'ব। এতিয়া মানে আমি দোকানত কিনি খালেও যেনেকুৱা ব্ৰেড টো আনি দিয়ে ন, ডাঙৰ ব্ৰেডটো। দুটাচ দুটা হেৰি কৰি কিনে হেনেকুৱা টাইপে মানে ব্ৰেড এটা কিনিব পায়।
অ অহ। সেইটো কথা নি?
সেইটোয়ে কথা। এতিয়া যদি সৰু ব্ৰেড টো কিনা তুমি সৰু হ'ব চাগে? চাইচটো খালি তোমাৰ। টেষ্টটো একে থাকিব ব্ৰেডৰ একো মেটাৰ নকৰে সেইটো। ব্ৰউন ব্ৰেড কিনিলে অথচ তোৰ টেষ্ট অণমান ব দিব পাৰে
উম হম হম বাকী আহ আৰু কি মানে তাতে কণী চনিও দিব পাৰি নেকি?
অঁ তুম তুমি যদি এতিয়া কণী কণী কণী অঁ ব্ৰেডৰ তুমি যদি অমলেট দি কিনে খা বিচাৰাতে অমলেট এটা ধৰি লোৱা ভাজি ল'লা তুমি তাৰপিছত সেইটোৱে তুমি ব্ৰেডৰ মাজত অমলেট দি দিলা
উম হম হম অ সেইটোও ভাল লাগে চাগে ন
টো ভাল লাগে খাই
উম মই দিন অ বনাই চাব লাগিব।
অ নিশ্চয় তোমাক মই যদি ঘৰ তোমাৰ ঘৰৰ ওচৰতে থাকিলে মই বনাই খোৱালো হয় তোমাক।
হয় নেকি বাহ। তোমালোকৰ এটা ব্ৰেডৰ চাট ষাঠি টকাৰ পেকেটটো কিমান দিন যায়?
সেইটো তোমাৰ দুইদিনমান যায় আৰু।
দুই তিনিদিন?
দুই দুইদিন মানতে খটম হৈ যায় আৰু শেষ হৈ যায়।
অ' আৰু ব্ৰেডৰ বেছি কে হাঁ।
সেইটোত মানে ব্ৰেডৰ চাইজটো মানে অকমান ডাঙৰ থাকে ন? আৰু মানে শ্লাইচ ক অকণমান কমকে থাকে সেইটো মানে সেইটো ব্ৰেডৰ নামেই চেণ্ডউইচ ব্ৰেড হয়।
অ'সেইটো ব্ৰেডৰ নামে চেণ্ডউইচ? ব্ৰেড।
এতিয়া আমি যদি নৰ্মেল নৰ্মেল বেড যদি কিনো তে আমি যদি চেণ্ডউইচ নবনোৱাকৈ নদি নৰ্মেল ব্ৰেড কিনিব খোজোঁতে আমি সেই সৰু ব্ৰেডটোৱে আনোঁ। আৰু যোনটো আমি চব ঘৰতে ব্যৱহাৰ হয় ব্ৰেডটো। সেইটো ব্ৰেডে অনা যায় আৰু আমাৰ। খালি এতিয়া ধৰি লোৱা তোমাৰ চেণ্ডউইচ চেণ্ডউইচ খাব মন গ'ল কেতিয়াবা? ধৰি লোৱা সপ্তাহত কেতিয়াবা একবাৰ যদি খাব মন যায় যায়। তে আৰু সেইটো আনি দৌৰো।
অ' ঠিকেই আছে। সেইটো এনেই ব্ৰেড য'তে ত'তে নাপ পায় ন কিনিবলে?
এ তোমাৰ ডিপাৰ্টমেণ্টেল ষ্টৰবোৰত পাই যাবা। আৰু তুমি গ্ৰছাৰী নৰ্মেল গ্ৰছাৰী দোকানবোৰতো পাইয়ে আজিকাল।
অ' মানে অকমান ভাল চাই ডাঙৰ দোকান হ'লে পাই যায় আৰু ন?
অকমান দোকান হ'লে আৰু আজিকালিনো কি তোমাৰ লিংকিতো আছে তুমিতো গুৱাহাটীতে থাকা? লিংকিত কৰি দিলে তোমাৰ আহি যাব।
অ' কিন্তু মই মোৰ অঞ্চলত চাইছো দে, মোৰ অঞ্চলত অ' অঞ্চল খন মানে অকণমান পাহাৰৰ ওপৰত মানে। গতিকে সেনেকে ব্লিংকিত কৰি দিলে মানে মানে মোৰ ঘৰলৈকে নাহে। এনেকে দেখাই যে ব্লিংকিত টোৰ, মোৰ জাগাত উপলব্ধ হোৱা নাই। সেনেকৈ আহে গতিকে মই এইবোৰ ব্যৱহাৰ কৰি পোৱা নাই ব্লিংকিট হওঁক, ইঞ্চৰ্টাৰ ৰ্মাট হওঁক সেইটো মানে মোৰ অঞ্চলত নচলে আৰু সেইকাৰণে বিৰাট দিগদাৰ মইয়ে যদি
দিগদাৰ হয় অলপ, দিগদাৰ হয়! তুমি নিজে-নিজে-নিজে যাব লগা, নিজে যাব লগীয়া হয়। হ'লেওঁ মানে ম মইয়ো ইমান ইউজ নকৰোঁ ব্লিংকিটতো। খালি হ'লেওঁ একদম মানে, যদি লাগা টাইপ হয়! এতিয়া ধৰি লোৱা বাহন-চাহন নাই ঘৰত একো। দেউতাই ক'ৰবাত অফিচত গাড়ীখন লৈ গ'ল। মইতো এনেও গাড়ী-চাড়ী চলাব নাজানোঁ। স্কুটীখন চলাই যাওঁ, দেউতাই স্কুটিখন অফিচত লৈ যায়।
হম-হম-হম।
তেতিয়া যদি মোৰ কেতিয়াবা যদি মোক মায়ে যদি কিবা যদি আনিব কয়, তেতিয়া মোৰো ধৰি লও তোমাৰ ৰদত অকলে খোজকাঢ়ি যাব ভাল নালাগে সেইকাৰণে মই আৰু ব্লিংকিতে কৰি দিওঁ আৰু তেতিয়া।
ঠিকে আছে তেন্তে তুমি চেণ্ডউইচ বনোৱা কেতিয়াৰ পৰা শিকিলা ক'ৰ পৰা শিকিলা।
সেইটো মই চেণ্ডউইচ বনোৱাটো মই মাৰ পৰাই শিকিছোঁ। এইটো ক্লাছ টেন মানতে শিক কিছু আৰু মই
অ' যেতিয়া তুমি দশম শ্ৰেণীত আছিলা তেতিয়া তুমি চেণ্ডউইচ বনোৱা শিকিলা অ' বাকী কি তুমি যে ক'লা চাহ তাহ বনাব জানা সেইবিলাক কেনেকে শিকিলা?
সেইবিলাকতো মই চাহ হওক, মেগী হওক সেইবিলাক ত মই আগৰ পৰাই শিকিছো মানে মাৰ পৰাই শিকিছোঁ। এইবোৰ মই সৰুতে শিকিছিলো আৰু পাচ পাচ ক্লাছ ফাইভ মানত থাকোতে শিকিছো মানে।
উম মানে পঞ্চম শ্ৰেণীত থাকোঁতে তুমি এইবোৰ বনোৱা আৰম্ভ কৰিলা।
অ' আৰম্ভ কৰিছোঁ আৰু। খালি মই ভাত চাত এতিয়াও ভালকে ভাত তো এনে বহাই দিব পাৰোঁ আৰু কুকাৰত। চাউল টাউল ধুই কেনে হ'লেও মানে পানীৰ জোখটো নাপাওঁ আৰু মই ভাত বনালেও।
অ', এনে ভাত বনালে তোমাৰ বহুতৰে এটা অ' কনফিউজন থাকে, পানী কিমান দিম।
অ' সেইটোয়ে সেইটোয়ে মোৰো সেইটোতে মানে অকমান দিগদাৰ হয় আৰু। পানীটো কিমান পাম? পানীটো বেছি হৈ গ'লে মানে, ভাতটো ঢিলা হৈ যায়।
উম', উম, অ', অ সেইটোক লৈ সেইটো ভাল এ কোনো বুজাইও নিদিয়ে চবৰে বহুত বেলেগ বেলেগ নিয়ম থাকে সেইটোক লৈ হয়নে উম সেইকাৰণে অলপ দিগদাৰ হৈ যায় আৰু যোনে নতুনকে খানা বনোৱা শিকিছে হয় নাই।
ত' অকণমান দিগদাৰ লাগে তাৰ।
কি ঠিক আছে বাৰু দিয়া হা। উম' দিয়া তে দিয়া গুড নাইট। কল চল কৰিবা মাজে মাজে দেই। উম ঠিক আছে দিয়া।